অহ, শুনিছো নমস্কাৰ।
অহ, আপুনি যদি এতিয়া ব্যস্ত নাই অ' আপোনাৰ বহুমূলীয়া সময় ম মোক অলপ দিব পাৰিবনে?
হয়, নিশ্চয় পাৰিম।
অহ, মই আপোনাৰ লগত উম গছ-গছনিৰ বিষয়ে অলপ কথা পাতিব বিচাৰো।
হয়, পাতিব পাৰে।
অগ, ঠিক আছে তেতিয়াহ'লে মই আৰম্ভণি কৰো
হয়, ঠিক আছে।
অহ, গছ- গছনিৰ পৰা আমি কি পাওঁ? অহ, কিহৰ বাবে প্ৰয়োজন আমাক?
হয় আমাৰ মানে দৈনন্দিন এ' জীৱনত গছ গছনিতো বহুত প্ৰয়োজন আছে আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈ সকলো যিমান বস্তু আমি ব্যৱহাৰ কৰো সকলো গছ -গছনিৰ পৰাই পোৱা যায়। বিশেষকৈ আমাৰ খাদ্য, আমি বেছিভাগ খাদ্যই গছ- গছনিৰ পৰাই পাওঁ অ', তাৰউপৰি আমাৰ বাসস্থ স্থান হওক বা চৰাই- চিৰিকটিৰ বাসস্থান গছ- গছনি আৰু আমাৰ যিটো মানে জীয়াই থাকিবলৈ উশাহ নিশাক আমি লৈ আছো আমাৰ অক্সিজেন গেছটো আমি সেই গছৰ পৰাই পাওঁ। লগতে আমাৰ অ' আমাৰ জীৱ -জন্তুৰ কাৰণে যিটো ক্ষতিকাৰক গেছ কাৰ্বন- ডাই - অক্সাইড গছ -গছনি শোষন কৰি লয় আহ তাৰ উপৰিও গছ - গছনি মানে বহুত বেছিয়ে প্ৰয়োজনীয় আমাৰ জীৱনত আমাৰ প্ৰাকৃতিৰ জীৱৰ মানে দূষিত বায়ু সেই বোৰ মানে গছ- গছনিয়ে মানে চাফা কৰি ৰাখে আৰু লগতে
গছ গছনিৰ পৰা আৰু বহুত আছে মানে আমাৰ জীৱনত যিমান খিনি মানে আমি এ ব্যৱহাৰ কৰি আছো বেছিভাগ বস্তুৱে আমি গছ গছ গছনিৰ পৰাই পাওঁ। আৰু গছ গছনি কিছুমান ঔষধি গুণো আছে। আৰু বেলেগ কিবা সুধিব পাৰে, গছ গছনিৰ বিষয়ে।
অ, জানি ভাল লাগিল জনোৱাৰ বাবে ধন্যবাদ। আহ পৰিৱেশৰ লগত মানে হয় হয় ধন্যবাদ পৰিৱেশৰ লগত- পৰিৱেশৰ লগত গছ গছনিৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক?
অ হয় পৰিৱেশৰ লগত গছ গছনি এটা উতঃ প্ৰোতঃ সম্পৰ্ক আছে। পৰিৱেশ আহ আমাৰ ধৰি লওক, পৰিৱেশত যিবোৰ তাপমাত্ৰাৰ উষ্ণতাটো গছ গছনিয়ে হ্ৰাস কৰে। লগতে জল পৰিৱৰ্তন গছ -গছনি বাবে মানে জলবায়ুৰ পৰিৱৰ্তন হয়।
হয়
হয়
আনি ভাল লাগিল আৰু গছ গছনি কেইটা ভাগত ভগাব পাৰি মানে আৰু ভাগ কেই
হয় হয় গছ -গছনিৰ এই ভাগ বোৰ হয় হয় গছ- গছনিৰ মানে কিছুমান ধৰি লওক বৃক্ষজাতীয় গছ আছে যিবোৰ বহুত বেছি ডাঙৰ হয়। লগতে কিছুমান অ গ আৰু কিছুমান লতা জাতীয় আৰু তাৰো বিভিন্ন পৰিৱেশত খাপ খাব পৰাকৈ। গছ -গছনি আকাৰ আকৃতি বোৰ বেলেগ বেলেগ হয়। লগতে গছ-গছনিৰ পৰা আমি খাদ্যবোৰ পাওঁ বা আমি ভাত ৰুটি কিছুমান শস্যৰ পৰা। পাওঁ আমি আৰু তাৰ উপৰিও ফল মূল আহ এইবোৰ পাওঁ আৰু গছ -গছনি পৰা।
উম! অ তাৰে মানে অ যামান মানে উপযোগী মানে সেই ক'ব প মানে আপুনি এই টো জানে
গছৰ নাম ন হয় আমি আমাৰ মানে কিছু হয় আ ফল মূলৰ গছ হিচাপে আম জাম, আপেল, কল, কমলা, মানে সকলোবোৰ গছৰ পৰাই পোৱা যায় আৰু কিছুমান ধৰি লওক এ কাপ উ উপমিমি কাঠ মানে হাল চেগুন আদিৰ পৰা বজায় এ সেইবোৰে আৰু আৰু বহুতো মূল্যবান গছ আমাৰ অসমত আছে। মূল্যবান গছৰ ভিতৰত শাল, চেগুন, বটগছ, হলং। তাৰ চন্দন, কৃষ্ণচূড়া। তাৰ উপৰিও নাহৰ গছ, এ ধুনীয়া বহুত গছ আছে আৰু। কিছুমান ফুলৰ গছেও মানে পৰিৱেশৰ সৌন্দৰ্য্য বঢ়াই আছে ফুল ফুল অলপ ফুলৰ গছে মানে সৌন্দৰ্য বঢ়ায়েই তাৰ উপৰিও উম! আমাৰ যিটো বায়ু পৰিষ্কাৰ কৰি আছে তাৰপৰিও প্ৰাক প্ৰাক প্ৰকৃতি খন মানে গছে সেউজীয়া কৰি ৰখাত সহায় কৰে যিটো প্ৰকৃতিক প্ৰাকৃতিক সৌন্দৰ্যতে গছৰ পৰাই আহে বিশেষকৈ নদ- নদী গছ গছনিৰ পৰাই আহে
উম অ জানি ভাল লাগিল ধন্যবাদ।
হয় ভাল লাগিল আপোনাৰ পৰা ইমান ধুনীয়া মূল্যবান প্ৰশ্ন বোৰ এ উত্তৰ দিব পাৰি। যিখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিছোঁ।
হয় আহ আৰু মানে জানিব বিচাৰো অ গৰা খহন নীয়া মানে অ গছ-গছনিয়ে কিদৰে বা কেনে ধৰণে ৰোধ কৰে বা ৰোধ কৰিব পাৰি
হেল্ল'
হেল্ল' শুনি আছোঁ
অ শুনি আছো
হয়
হয় নেকি বাৰু।
আহ কি কৈছে।
হেল্ল' আপোনাৰ কথা ভালকৈ শুনা পোৱা নাই মই
এই বিষয়ে আপোনাৰ দ্বাৰা জ্ঞাত নহয় নেকি? আহ
আহ কিহৰ বিষয়ে।
এয়া মানে গৰা খহনীয়া কেনেদৰে ৰদ।
হয় হয় অ গৰা খহনীয়া হয় গৰা খনীয়া গছ মানে গছে গৰা খহনীয়া ৰ'দ কৰাত সহায় কৰে গছৰ শিপ বোৰে। মানে মাটিবোৰ এ ভালদৰে মানে খামুচি ধৰি ৰাখে। অ যি কাৰণত মানে গৰা খহনীয়া ৰ'দ হয় গছৰ শিপা। শিপাবোৰ ডাঙৰ ডাঙৰ গছ বোৰ বহুত দূৰলৈ যায় আৰু মাটিবোৰ মানে খামুচি ধৰি ৰাখে।
উম হয় হয়। ভাল লাগিল আহ আপুনি ইমান সুন্দৰ ভাৱে জনাইছে আপোনাৰ উত্তৰ মানে জানি শুনি ভাল লাগিছে আৰু
মোৰো ভাল লাগিছে আপোনাৰ প্ৰশ্ন মই যিখিনি পাৰো সেইখিনি উত্তৰ দিব পাৰি।
হয়। অ বানপানী আৰু ভূমিস্খলন
হয় বানপানীটো আচলতে গৰাখহ গৰা খহনীয়াৰ গৰা খনীয়া হয় বান বানপানী মানে প্ৰকোপটো বেছি হয় যদি মানে গছ গছনি বেছিকৈ ৰোৱা হয় এতিয়া বানপানীতো নিজে নিজে কমি যাব তাৰওপৰিও মানে আৰু চৰকাৰেও মানে গছ গছনিৰ ওপৰত বহুত বেছি আঁচনি লৈ আহিছে বৰ্তমান অ চৰকাৰেও মানে গছ গছনি ৰোৱাৰ ক্ষেত্ৰত পদক্ষেপ লৈ আছে। এ গছ গছনি আমি জি ইমান মানে সংৰক্ষণ কৰিম গছ গছনি আমি ৰুম আমাৰ মানে অসমখন সিমানে উন্নত তৰ পথলৈ যাব
হয়
হয়
অ আৰু মানে আমাৰ দৈনন্দিন জীৱনটো বহুত মানে অ অহ গছৰ আচবাব মানে প্ৰয়োজন প্ৰয়োজনীয় হয় প্ৰয়োজন হয় সেই বিষয়ে আপুনি জানে যদি জনাওক।
হয় গছৰ পৰাই মানে আমাৰ বিচনা আহ বিছনাই হওক বা যে চকী মেজ টেবুল সকলোবোৰ মানে গছ-গছনিৰ পৰাই কাঠ কাঠৰ যিবিলাক মানে সা-সঁজুলি সেইবোৰ মানে গছ গছনিৰ পৰাই আমি পাই আহিছোঁ।
হয় আৰু মানে ঔষধি সুদি গুণৰ অ সুদি গুণত
ঔষধি গুণৰ হয় অ হয় ঔষধি গুণতো হয় যেনে তুলসী গছ অহ তাৰ উপৰিও উ মানিমুনি নৰসিংহ অ ভেদাইলতা তাৰ পিছত এইটো ব্ৰাহ্মী, তেতেলী, নিম এইবোৰ মানে ঔষধি গছ মানে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
হয়
ধন্যবাদ জানি ভাল লাগিল।
হয় মোৰো ভাল লাগিল
অ আপুনি আৰু মানে গছ-গছনিৰ বিষয়ে জানে যদি জনাওক।
হয় মই এ জনাই দিব পাৰে
জানেই অ সেইবোৰে আমাক কাৰ্বন- ডাই -অক্সাইড শোষণ কৰি আৰু বায়ু অক্সিজেন প্ৰদান কৰি জীয়াই ৰাখে গছ-গছনি নাথাকিলে হয়তো মানে আমি মানুহ জীৱ-জন্তু সকলোৰে অ অ জীয়াই থাকিব নোৱাৰিলো হয়। আৰু গছবোৰতো হৈছে প্ৰকৃতিৰ অন্যতম মূল্য সম্পদ বুলি ক কব লাগিব আৰু গছবোৰ বিভিন্ন মানে ঋতুত আকাৰ সলনি কৰে ধৰা ডাল -পাত নোহোৱা হয় হয়নে?
হয় হয় অ মানে যি যেতিয়া মানে আমাৰ অ সময়বোৰ সলনি হৈ থাকে মানে তেতিয়া গছেও মানে নতুন নতুন বহাগত যেনে নতুন ডাল-পাত ধৰে সেউজীয়া পাত ধৰে গছৰ যিবোৰ পুৰণা পাত সেইবোৰ কৰি মানে ব'হাগত মানে প্ৰাকৃতিক সৌন্দৰ্যটো আৰু বেছি ভাল লগা হয় তেতিয়া নতুন নতুন গছৰ পাত ওলাই
ওলাই উম
হয় ভাল লাগিল বাৰু আপোনাৰ পৰাও গছৰ বিষয়ে জানি
অ হয় গছে মানে গোলকীয় উষ্ণতা নিমন্ত্ৰণ কৰে তাৰ লগতে উম আৰু গছে বৰষুণৰ মানে পৰিমান বৃদ্ধি কৰাত
বৃদ্ধি কৰে ছাঁ দিয়ে আমাক
হয়
অ জানি ভাল লাগিল তেতিয়াহলে এতিয়া আৰু মানে সময় শেষ হৈছে ৰাখিছোঁ।
হ'ব আকৌ লগ পাম ধন্যবাদ।
ধন্যবাদ।
ভাল লাগিল কথা পাতি
অ হয়